হেল্ল'! হেল্ল'!
হেল্ল'!
শুনিছানে'?
ভালনে খবৰ?
অ' ভালেই দিয়া। তোমাৰ কেনেকুৱা?
এ ভালেই দিয়া, আমাৰ এইফালে বৰষুণ একদম বৰষুণ পৰি আছে।
অঁ অ' অ' অ' অঁ পৰিছে, পৰিছে। পৰিছে পৰিছে, তোমালোকৰ কি আজি কেনেকুৱা লাইক?
ৰাতিপুৱাৰ পৰা ধৰি বৰষুণে বৰষুণ কিন-কিনিয়া বৰষুণ।
অ' অ', এ একেই দিয়া চবৰে। বতৰটো যে কি হৈ গৈছে ন' আজিকালি।
দিগদাৰ কাম-বন কৰিবৰ কাৰণে।
অ' এনেকুৱা দিগদাৰ হয় মানে জেকা হয় ঘৰবোৰো লেতেৰা হয় এনেকুৱা বৰষুণত।
উম'।
কাপোৰ-কানিও ধুব নোৱাৰি, বৰ লেতেৰা লেতেৰা লাগে।
বৰ দিগদাৰ হৈছে এতিয়া।
উম'। বাকী ভাত-পানী খালানে নাই?
অ' এ অলপ আগতে খাই উঠিছোঁ।
অ' অ', কিহে খালা? কি'হে খালা?
ৰঙালাও তৰকাৰী। তাৰ পিছত এই মাংস অলপ অনা হ'ল, তাৰ সৈতে খালো। কিহৰ লগত খালা তুমি?
মই মাছৰ তৰকাৰী, মাছৰ লগত ভোলৰ তৰকাৰী, সেনেকেই বনাই দিলে আৰু অঁ ঘৰতে ঘৰতে পোক লগাইছিলে মায়ে, তাৰপিছত বৰ সোৱাদ একেবাৰে, হেৰিকেইটা, ধুনীয়া ঘৰৰ বস্তু যে, মিঠা মিঠা একেবাৰে আৰু ধুনীয়াকে গোন্ধায়ো মানে
উম, ধুনীয়া এইবিলাক।
উম, তাকে
দেখোতো ধুনীয়া, মাংসটোও খাই চাবচোন, ধুনীয়া লাগে মাংস ব্ৰইলাৰ মাংসৰ লগত।
অ' অ' মই খায়ে পোৱা নাই বাৰু, খাব লাগিব, কেনেকে বনাইনো অকমান শিকাই দিবাচোন।
মই মাছৰ যেনেকুৱা বনোৱা যায়, তেনেধৰণে বনালেই হ'ব। ত ভাজি দিয়াৰ পিছত মাংসখিনিতো মাৰি দিলে হ'ল আৰু
ঠিকে আছে বাৰু খাব লাগিব এদিন ৰখা।
উম
এনকুৱা বতৰ ন' এনকুৱা বতৰত মাংস খোৱা মজাই বেলেগ।
এতিয়া কৈছে একদম পুৰি অঁ মাংস পুৰি লগত।
হয়। একদম পুৰি, বুটৰ দালি, গাখীৰ চাৰ লগত পকৰা,
উম। পকৰা কাৰণে লোভে লাগিছে এতিয়া, খাব পৰা যাব কিন্তু
বঢ়িয়া। মইতো ধুনীয়াকৈ হেৰি বনাওঁ, মাছৰ যে কণীটো যে
উম, উম।
মাছৰ কণীত ধুনীয়াকে বেচন অলপ দিওঁ বেচন দি পিনে তাত অঁ মেছ মানে হেৰিখিনি মাছৰ কণীখিনি ধুনীয়াকৈ মিক্সিত পিচি লওঁ। পিচি লৈ পিনে তাত, শ নিমখ, জলকীয়া, হালধি পিঁয়াজ, নৰসিংহ মছলা অলপ দিওঁ। দি পিনে ধুনীয়াকে এটা এটা এনেকুৱা গোল গোল লাডু টাইপট পি পিঠা টাইপ বনাওঁ। ধুনীয়া মানে পকৰা হৈ যায়। ভাতৰ লগত খাবা চাটনি লগত খাবা, কি মজা লাগে নহয়।
নহয়, মাছৰ কণী খিনি মানে এক্সট্ৰা কেইটাও পিচি দি পেলাই মানে, তাৰ পিছত কিবা বস্তুৰ লগত হেৰি কৰি দিলে হ'ব আৰু তেনেকুৱাকে?
অঁ সেইটো ক' তুমি প্ৰথম মিক্সি মিক্সি যে মিক্সি গ্ৰাইণ্ডাৰ যে
উম।
সেইবিলাক তাত পিচি ল'বা, পিচি পিনে তাত ধুনীয়াকে অলপ হেৰি দিবা, বেচন দিবা। তাৰপিছত চাউলৰ গুড়িটো অলপ দিবা। তাৰপিছত নৰসিংহ পাত দিবা তাৰপিছত অঁহ পিঁয়াজ অলপ কাটি দিবা, জলকীয়া অলপ দিবা ধনিয়া অলপ দিবা, তোমাৰ মতে আৰু অলপ মছলাও দিব পাৰা হালধি দিবা, নিমখ দিবা, ধুনীয়াকে। সোৱাদ অনুসাৰি দি দিবা গোটেইখিনি।
সোৱাদ লাগে চাগে ন' ধুনীয়া
ধুনীয়া লাগে একেবাই, মইতো এবাৰ বহুত খালোঁ তেনেকে।
মই খাই পোৱা নাই যেনিবা, আজিহে শুনিছো যে মাছৰ কনীৰ যে বে মানে বেচনৰ তেনেকে বনাব পাৰি বুলি।
পাৰি পাৰি পাৰি চোৱা বনাব জানিলে তুমি চব বনাব পাৰিবা গ'ম পাইছা?
হয় দিয়া।
এতিয়া মানুহে হেৰি নাখায় জানো এ পানীলাওৰ যোন টো বাকলটো সেইটো দিওতো খায়। সেইটোদি ধুনীয়াকে ভাজি খাই আলুহৰ আলুৰ লগত।
এই সেইটো বাকলিটো পিছে ঘৰুৱা হ'লে খালে ভাল আৰু বেছি বুইছা।
অ অ অ আৰু কুমলীয়া হ'ব লাগে চাগে ন?
উম নহয় এনেই ঘৰুৱা যদি হয় তেতিয়াহ'লে পুৰঠ হ'লেও যদি খাব পৰা যায়, তেতিয়া খালে একো নাই বাৰু।
অ অ অ ঠিকে আছে নহ'লে, আৰু সেইটোৱেদিতো হালোৱা বনাই
উম, সেইটো হোলোৱাটো কেনেকৈ বনাই বাৰু এইটো?
কুমলীয়া কুমলীয়া তুমি যদি লোৱা পানীলাও, ধুনীয়াকৈ তুমি পিচি অকণমান হেৰি কৰি ল'বা, এই আমি যে চাটনি বনাও যে যোনখন যে ৰুকনিখন যে
অ অ
সেই ৰুকনিখনত ৰুকি ল'বা ধুনীয়াকে
উম
তাৰপিছত কি কৰিবা ঘি মানে বেলেগ যেনেকে বনোৱা আৰু, ঘি অলপ দিবা কেৰাহীত ঘি অলপ দিয়াৰ পিছত, ঘিত অলপ ভাজি ল'বা এইখিনি। পানীলাওখিনি তাৰপিছত যেতিয়া অকণমান সিজিছে আৰু পানী চানী অকণমান মেৰিছে, তেতিয়া তুমি যে গাখীৰ দিবা তাত তাৰপিছত গাখীৰটো দিয়াৰ লগে লগে অ সোৱাদ অনুসৰি তুমি চেনি দিবা। কাজু দিবা কিচমিচ দিবা অ তাৰপিছত খাবা আৰু যেনেকে আমি গাজৰৰ হালোৱা বনাও যে
অ খাই পাইছা ন তুমি এইবিলাক? ভাল লাগে নে খাই, মানে গোন্ধটো আহে নেকি? পানীলাওৰ গোন্ধটো আহেনে?
পানীলাও পানীলাও সোৱাদটো নাহে, তুমি এনেকোৱা লাগিব যে তুমি বেলেগ কিবা হালোৱা খাইছা এনেকো নহয় যে পানীলাও পানীলাও লাগিব বেয়া নালাগে বহুত ধুনীয়া লাগে খাই
উম এইবিলাক আকৌ গম পোৱা নাছিলো ন ঘৰত উ উ উ ঘৰতে এতিয়া আমাৰ কৰা যায় এইবিলাক। হয় নে নহয় এতিয়া ঘৰতে এতিয়া খাব পৰা খাব পাৰিম আৰু এতিয়া গম পাইছো যেতিয়া কথাটো পানীলাও যে হালোৱা বনাই খায়।
উম উম পাৰি পাৰি চবে পাৰি। আৰু ৰঙালাওটো ধুনীয়াকে পকৰা বনাই খাব পাৰা বৰ ধুনীয়া লাগে খায়। খাবাচোন কেতিয়াবা বেচন দি পিনে।
উম উম
সেইটো বঙালী সম্প্ৰদায়ৰ মানুহবিলাকে অলপ বেছি খায় আৰু হা আমাৰ মানুহবিলাকে মানে আমাৰ অসমীয়া মানুহখিনিয়ে কি খায়
পিটিকাটো আমাৰ বেছি ৰব।
আমাৰ পিটিকা খায় হা পিটিকা খায়
আমাৰ জনপ্ৰিয়
আৰু আমাৰ খালেকে বং অ এইটো কি কয় বেঙেনাটো খায়
উম বেঙেনাৰ বেচনটো।
বেঙেনা আৰু বেচনটো খায় বেঙেনাৰ পিটিকা খায়ো বৰ ধুনীয়া লাগে ন'।
উম' বেঙেনাৰ মানে তাত হেৰি কৰি দিব লাগে। বেঙেনাটোৰ ভিতৰত যদি কিছুমান যদি নহৰু, চহৰু ভৰাই পেলাই যে পুৰি পেলাই খোৱা যায় নহয়।
উম'।
ত' কিন্তু ধুনীয়া আহে দেই।
ধুনীয়া লাগে ন' খাই, মই খাওঁ তেনেকে ভাল লাগে খাই। আৰু ঠাণ্ডা দিন হ'লেতো আৰু মজা জুইৰ কাষত বহি থাক। কা আলু পুৰি পুৰি খাই থাকা।
ইচ!
অ' তাতে আৰু তুমি চাবাচোন নতুন যদি আলু দিয়া হয় নে। নতুন বোলে আলু আহিছে আৰু, সেইকেইটা ঘৰৰ যোনকেইটা আলু। বেছি টাইম নালাগে নহয় সিজিবলে।
অ' নতুনকৈ অহা আলু বিলাক। এই পুৰণা বিলাকহে অলপ সিজিবৰ কাৰণে টান হয়। নতুনকেইটা ধুনীয়াকে সিজিব, চামৰাওহো নাথাকে ইমান।
উম! অ' খায়ো খায়ো ভাল লাগে দিয়া, খায়ো ভাল নালাগে সেইকেইটা। মানে কি হৈছে
সেইকেইটা কিবা সোৱাদটোকে বেছি মিঠাটো আহে। গম পাইছা?
মিঠা, কিছুমান নিসিজে তেনেকুৱা। মানে আজিকালি সি সেইটোৱে সিহঁতে তাত ঔষধ মাৰে নেকি। যোনবিলাক এই ইউ পিৰ পৰা আহে। হেৰিফালে উত্তৰ প্ৰদেশৰ পৰা সিফালৰ পৰা বিহাৰৰ ফালে। মানে সেই পৰা যোনখিনি মানে আহে ন' হেৰি। নাম কি আছিলে এইটো, আলু! অ' সেই আলু খিনি যে সঁচা বহুত বেয়া।
উম'।
আমাৰ অসমত হোৱা আলুখিনি খাই চাবা, আৰু সিহঁতৰ আলুখিনি খাই চাবাছোন।
উম'।
বহুত পাৰ্থক্য আছে।
এই আহোঁতে আহোতেও চাগে কিছুমান বেয়া হৈ আহে চাগে, আহোঁতেও। ইমান দিনৰ মূৰত আহে এইবিলাক আলু। হয় নে নহয়? এইবিলাক গুদামে গুদামে আহি আহি আহি আহি ইয়াৰ পাইহি।
উম' ঠিকেই কৈছা। আৰু কাৰ কি কিমান সিহঁতক বেচেৰা কোব মানে ইফালে পেলাই সি সিফালে পেলাই। হয়নে নহয়? সিহঁতৰ মেইন যোনটো সোৱাদ, সেইটোৱে নাইকিয়া হৈ থাকেগে।
বেয়া হৈ যায়গৈ, যি সময়ত খাব লাগে।
উম' আৰু তাতে ভালে থাকিবলৈ হ'লে সিহঁতকতো ঔষধ বিলাক দি থকা হৈছে। হয়নে নহয়? বেছি টাইম থাকিবৰ কাৰণে আজিকালি কিমান বস্তুত শাক -পাচলি হওক মানে ফু হেৰিবিলাক হওক। ফলহাৰ বস্তু হওক, চবতে ঔষধ মিহলাই।
নাখালেও নহয়।
সেইটোৱে মানে কি কবা আৰু, উপায় নাই আৰু।
উপায় নাই আৰু। তাকে মানে গ'ম পাইও মানে ভুল কৰি থকাৰ নিচিনা হয় নে নহয়?
উম, সেইটোৱে উপায় নাই আৰু কি কবা।
এ নাখালেওতো নহ'ব হ'ল বুলি খাবই লাগিব চবেই খাই আছে যেতিয়া আমিও খাব লাগিব। হয়নে নহয়?
হয় দিয়া, খেতি কৰিবও নহয় মানে।
উম, এনেকুৱা নাই যে বহুত মানে আমাৰ আৰু আমাৰ অসমীয়া মানুহ খেতি খেতি কৰি পিনে খাব নোৱাৰে ইমানকে, মানে পাৰে কিন্তু মানে ধৈৰ্য অসমীয়া মানুহৰ চাবাচোন।
হয় হয় সেইটোৱে একদম মূল কথা।
উম, যিমান মানে বেলেগ মানুহবিলাকে বাহিৰৰ মানুহবিলাকে কৰিব পাৰে। আমাৰ অসমৰ মানুহে ইমান মানে কষ্ট কৰিব নোৱাৰে।
ধান খেতিখিনিৰ কাৰণে যেনে তেনে কৰে আৰু। আজিকালি তাকো নকৰাই হৈছে, বুলি কব পাৰি তেনেকৈ।
উম, আজিকালি প্ৰযুক্তি বহুত আহি গৈছে ন।
উম'।
চব মানুহে আৰাম বিচাৰে, আৰাম বিচাৰোতে হৰাম হৈ গৈছেগে।
হয় দিয়া।
উম'। উপায় নাই আৰু সেনেকে চলিব লাগিব আৰু যুগৰ পৰিৱৰ্তন আৰু।
যুগৰ খোজে খোজে।
সেইটোৱে, মানে আজিকালি খেতি কৰা মানুহ নায়েই।
এই নাই নাট নাই আজিকালি তেনেকুৱা গাঁৱৰ-ভূঞেহে অকমান পাবা আৰু।
সেইটোৱেই, আমাৰ খেতি কৰিলে কি কৰিবনো? উম!
লাগা হ'লে আপ কিনি খাব।
তাকে! আৰু চাবাচোন, আমাৰ অসম হেৰি কি বুলি কয় কৰে যদি আমাৰ খালি, ভাতৰ মানে ধানৰ খেতিটোহে কৰে। তাৰ পিছত চাবাচোন। বাকী, বাহিৰৰ মানুহে চব কৰে আলু, পিয়াজ, হয়নে‌ নহয়? শাক-পাচলি এফালৰ পৰা যি মানে আ জেটো জেট মানে সিহঁতে কৰে, আমাৰ আৰু যেন তেনে ভাতকেইটা খায় আৰু। তাৰপিছত সৰিয়হ খেতিকণ কৰিব আৰু। কৰে যদি, হয়নে নহয়? মৰা পাতা খেতিকণ কৰে আৰু। সেয়াই আৰু কি ক'বা উপায় নাই, সেনেকে চলিব লাগিব আৰু চবে।
বাকী এতিয়া আৰু এতিয়াও কৰা দিন আহিছে আৰু ধান খেতি কৰা। আমাৰ গাঁৱত তো এতিয়া পুৰা খেতিৰ মানে যা-যোৰ চলিলেই। কঠীয়া পাৰা এইবিলাকৰ লগত।
আৰু বৰষুণতো ভাল দি আছে ন', ভালেই হ'ব।
উম, এতিয়া । কঠীয়া পৰা ছিজনে হৈছে, অৱশ্যে এই সাত লগা কেইদিন অৱশ্যে কঠীয়া পেলাব নাপায় বুলি কয়।
উম' উম'।
নালাগে, এইটো এইটো এইটো বিশ্বাসত মানে কৰিব নালাগে। কাৰণ মা যিহে তু হয় যেতিয়া হা বসুমতি চোৱা লাগে বুলি কয় যেতিয়া আৰু। সেইটো কাৰণে ঠিকে আছে এইখিনি মানিব লাগে কাৰণ আমাৰ আমাৰ প্ৰথম পৰিচয় হৈছে কামা খ্যা মা হয় নে নহয় ত' সেইখিনি ক্ষেত্ৰত আমি সেইখিনি মানিলেহে বেলেগক আমি ক'ব পাৰিম যে আমাৰ এনেকুৱা তেনেকুৱা আছে বুলি।
যদি নামানো লোকক কি বুজাম।
উম হা হা হা সেইটো বাৰু ভাল সেই টো ভাল হৈছে ভাল হৈছে বাৰু ঠিকে আছে হা ৰাখিছো উম।